কি কৰি আছ কি কৰি আছা?
অ এই হেৰি কি আছিলে এনে আছো।
আহঁ হয় নেকি মই কি কৰিম তাইৰ লগতে আছো, তাই খেলি আছে। উম, ইমান উৎপাত কৰিছে, হয় নেকি। কি আনিলা।
ইয়াতে বজাৰ বহিছিলে।
অঁ অঁ অঁ
সিটোতহে খুলিবা, অঁ অঁ হেল্ল'
অ
উম উম এইটোৱে হেৰি। ধেৰ কিবা কিবি আনিলো দেই কেঁচা চবজি আনিলো দালি অ হেৰি কি আছিলে আটা তাছত সে এনে সেই কিবা কিবি আৰু বাচন ধৰা চাবোনৰ পৰা ধৰি লৈ পেলাই- ইয়াতে বৰ কমন পাচলি খিনি দি আছে, এ- জিকা আনিলো এক কেজি, কেজি বিশ টকা লৈছে জিকাৰ।
বাহ বহুত কমতে পাইছে।
অ এক কেজি জিকা বিশ টকা আকৌ হেৰি ভাত কেৰেলা কেজিত ত্ৰিশ টকা, আলু পঞ্চাশ টকা তিনি কেজি মান তাৰপিছত আকৌ আহ তিনি কেজি দিছে।
বাহ বহুত কমতে পাইছাচোন।
উম উম তাৰ পিছত আকৌ পিয়াজৰ কেজিতে যেনিবা দাম লৈছে পঞ্চাশ টকা লৈছে। পিঁয়াজৰ কেজি ইংলিছ ইংলিছ অ অ। উ উম।
কি কৰি আছে বাবোৱে?
এই ই মোৰ কোচতে এনেই ৰৈ আছে।
অ অ অ
উম, তাইও অ আমনি লগাই আছে নেকি?
তাই কি কৰিব উৎপাত টোপনি মাৰি আছে।
মোবাইলৰ পৰা শব্দটো শুনি মেলি ৰৈ আছে।
হয় নেকি? আৰু আমাৰ তাই অ অ অ।
সমানে সমানে উও কৈ আছে।
হা হা হা হা।
উম।
আমাৰ তাই যে মোবাইল দেখা পালে পাগল। মোবাইল লাগে মোবাইল ধৰি যায়।
তাকে ইও মোবাইলতটো কাঢ়ি কাঢ়ি লয় ওচৰৰ পা।
অ অ।
উম অ।
মোবাইলত কথা পাতিবই নোৱাৰো মোবাইল দেখা পালে তাইক লাগে।
তাকে সৰু সৰু পোৱালী বিলাক তেনেকুৱাই আৰু কি কবা। আমাৰ ই আকৌ মোবাইলত কথা পাতিলে বৰ বেয়া পায় আমি যে মোবাইলত যে কথা পাতি থাকো। উম।
উম উ উ কি কিবা খালা নাই।
উম।
কিবা খালা নাই?
অ খালো খালো।
কি খালো মানে হেৰি ৰাতিপুৱাই ভাত খাইছিলো তাৰ পিছত এতিয়া চিপছে খোৱা হৈছে দেই।
উম উম উ।
অ তেনেকে অ তেনেকে একো খোৱা হোৱা নাই বাৰু। মাহীয়ে চাহ খালে। উম উম নাই নাই মন চাহ নাখাওঁ।
উম। আছে আমি অলপ আগতে বোট খালো আনি।
আচ্ছা- আচ্ছা -আচ্ছা।
উম মায়ে পাপাৰ টিফিন টো বনাই দিছিল। তাৰপিছত দেৰি হ'ল ন কাপোৰ চাপোৰ ধুতে। সেইকাৰণে এতিয়াহে খালো আৰু।
আচ্ছা- আচ্ছা -আচ্ছা।
উম, ভাই ল এতিয়া পিছে। অ, আহিব সময় নাপায় একেবাৰে আহে বৰদলা সাতটা মানত।
অ, হা-হা।
উম, তাতে কাম চলি আছে যে। এ সময় নোপাইছো উম- উম -উম।
কাৰ হাতত দিলে টিফিনটো?
সঞ্জীৱে লৈ গৈছো। উম, সঞ্জীব পাইছিলে সি লৈ গৈছে।
উম,
এনেই শিৱ নাই শিৱ থাকিল সি লৈ যায় ন। আজি সি ঘৰত গৈছে উম, উম, অ, দিয়া। ৰাহোলে ফোন কৰিছিলিলে নেকি তোমাক?
ৰাহুলে ফোন কৰিছিলে মইহে পাতিবলে সময় পোৱা নাই ৰবা মানে অ, ভন্টিৰ ফোন আহিছিলে বা এজনীৰ ফোন আহিছিলে আকৌ তোমাৰ লগতো পতা হৈ আছিলে। তাৰপিছত ন তোমালোকৰ লগত কৰি থাকোতে সি কল। কৰিছিলে তাৰ পিছত মই যেনেকুৱা ধৰি মেলি অ, কল কৰিম বুলি কলো। তাৰ পিছত সি আকৌ এতিয়া বিজি আছে।
হয় নেকি ফোন কৰিছিলা।
অ, সি ফোন কৰিলে বুলে চাৰে তিন টা মানত ফোন কৰিম বুলি কৈছিলে মই তাচত মই চাৰে তিনটা তিনটা বজাত যেনিবা মেছেজ দিলো কেতিয়া কল কৰিবা বুলি?
উম -উম - উম।
এতিয়া আকৌ সি হেৰি দেখোন সি কলে যে ৰবা মোৰ অলপ দেৰি হব এনেকে কলে।
অ',
উম,
কিবা কাম কৰি আছে চাগে মালিকৰ ল'ৰাও মালিকো ল'ৰা অহাৰ কথা আছিল সিয়ে আহিলে নেকি হ'ব পাৰে। তেনেকুৱা। অ, এই নহয় মালিকৰ লৰা মালিক ৰাহুলৰ মালিকৰ ল'ৰা। আহাৰ কথা আছিলে। মালিকৰ ল'ৰাৰ কথা আছিল আহিছে চাগে সেইকাৰণে সি ফোন কৰিব সময় পোৱা নাই।
অহ', অহ', নাই- নাই এনেই বাৰু হেৰি ডিউটি ডিউটি টাইমত ময়ো কল চল ইমান নকৰো দেই।
অহ ', অহ',
উম,
কেতিয়াবা ফোন ধৰিবও সময় নাপায় অহ', অহ',
উম, হুম।
হয় দিয়া আজি ফোন কৰিছিলে ৰাহুলে। তাৰ পিছত আধা ফোন কৰোতে সি কি কৰিছে ফোন আহিছে ৰিচিভ কৰি দিছে আধাতে কাটা গ'ল।
কি-কি ৰিচিভ কৰি দিছে।
মোক ফোন কৰিছিলে ৰাহুলে মোক কৈছে ফোন কৰো মই ফোন কৰিলে কৰাৰ পিছত মালিকৰ ল'ৰাই ফোন কৰিছে কৰোতে সেইটো ফোন এনে গ'ল কাটা গ'ল।
আচ্ছা - আচ্ছা মানে বিজি কৰি দিলে অহ', অহ',
উম উম উম যি কৰি দিছো
উম উম
উম মোৰ লগতো কথা পাতিব সময় পোৱা নাই
তাকে তাকে
উম
তাইৰ কিবা হৈছে নেকি কান্দি আছে?
তাই লৈ কেনে ফুৰাব লাগে আৰু থিয় কৰাই দিব লাগে থিয় হব অ থিয় হয় কি ভাল পাই তাইহে জানে
মোৰ যে এনে বাচ্ছাবিলাক বহুত ভাল লাগে হা মোৰ কেতিয়াবা মানে মন যায় বাচ্ছা বিলাকৰ অ ইমান ভাল লাগে কিন্তু এই টাইমটোৰ কাৰণে মোৰ ভাল নালাগে মানে লৈ লৈ ঘূৰি ফুৰিবলৈ একদম ভাল নালাগে।
অহ অহ
মই মানে এইবিলাক এতিয়াৰ পৰাই চাই থাকো জানানে এই যে আজিকালি যেনেকে শুৱাই মেলি লৈ যে ঘূৰি ফুৰে যেনেকে চকা ঠেলি ঠেলি যে
অহ অহ অহ অহ
মই এতিয়া সৰুৰ পৰা মই মানে এনেই প্লেনিং বনাই আৰু মই সৰুৰ পৰা সেইবিলাকতে ঘূৰাম বুলি
অহ, ' নাই আমাৰ ডাঙৰ বাইদেউ আনিব দিছিলো এ। তাৰপিছত চকা থাকে গাড়ী আনি দিছে। সেইটোততো মই খোজ কাঢ়িব পৰা হ'লেহে বহাই দিব লাগব ন'। কিন্তু অ', গম পাইছো অ', অ', কাৰ সেইটো
কিন্তু মানে সেইটো অলপ দাম লয় মানে বুজিছা চাৰে তিনি হেজাৰ চাৰি হেজাৰ আৰু যোনখন একে চবতকে ভাল সেইখন সাত হাজাৰ মান লয়
অ সেইটো আনিব দিছিলো নহয় দাম যি কি নহওক আনি দিলে হয় মোক কিন্তু তাই কি কৰিছে নাপালে। নোপোৱা কাৰণে এই তেনেকুৱাই সৰু চাইজৰ আনি দিছিল।
উম হম
সৰু চাইজত হলে এতিয়া তাইক টো বহা তাই যেতিয়া বহিব পাৰা হব বা থিয় হব পাৰা হ'ব তেতিয়াহে মই তাইক তাতে দিব পাৰিম।
অহ হয় বাৰু
উম উম দিগদাৰ হয় সেইকাৰণে তাইক কোচতে লৈ লৈ কিমান থাকিম ন, নোৱাৰি। উম খালি থিয় কৰাই দিব লাগে তাইক।
উম, আমাৰতো সেই মাকৰ কোচতে তেনেকে থিয় কৰাই লওঁতে লৈ আছে।
এতিয়া লৈ আছে নেকি?
অ', মাহীয়ে লৈ মেলি বাহিৰত ৰখি আছে উম।
হয় বাহিৰত লৈ ফুৰালে গাড়ি চা
আমাৰ ই তাইৰ মাতটো মানে মাজে -মাজে মোবাইলটো ওচৰলে নিওঁতে তাই মানে কান্দা মো মাতটো শুনি আছে যে।
উম
একদম আচৰিত হৈ মেলি মোবাইল টো এনকে মাজে -মাজে চাই।
সৰু ছোৱালী ভাবে কি বা হ'ল ন'।
অহ, তাকে হেতি মানে নিজৰ নিচিনা মাত বিলাক শুনি লৈ পেলাই আচৰিত হৈ যায়।
অহ, মই কেতিয়াবা মোবাইলত লগাই দিও নহয় সৰু ছোৱালী কান্দি থাকে। তাই চাই থাকে ক'ত কান্দি আছে ক'ত কান্দি আছে তেনেকে চাই থাকে তাই। তাই ভাবে চাগে কোনে কান্দি আছে মোৰ নিচিনা।
তাকে।
উম, দিয়া।
উম-উম-উম আৰু সিদিনাখন ফুৰিবলৈ যাম বুলি কৈছিলে জিজো আহিলে নে নাই?
নাই আহা আজিও ডিউটিত যোৱা নাই ৰবা আজি অফে লৈছে।
অ', অ', নাহিলে নেকি তোমাৰ ওচৰলৈ নাই অহা।
নাই সেইদিনাখন ৰাতি আহিছিলে ইভিনিং কৰি কেনে। কিন্তু বৰষুণো দিলে ন' বহুত বৰষুণ দিয়াৰ কাৰণে সি তাৰো ভাগৰ লাগি আছিল দিনটো কষ্ট কৰি কেনে। পথাৰত গৈছিলে সেনেকে ইভিনিং ডিউটি সেই কানে মই লাষ্টত মানে মই ভাবিছো মাতো নেকি আৰু নাহিব সেইকাৰণে মই ফোন কৰা নাই তাক। তাৰপিছত সিয়ে ফোন কৰিছে মই যাম দিয়া সেনেকে কৈ। মই কৈছোঁ হ'ব দিয়া আহা মই ফোন কৰিম বুলি ভাবিছিলো আৰু না বুলি কৈ দিবা সেইকাৰণে মই কৰা নাই।
আৰু যে নাই দিয়া যাম দিয়া সেনেকে কলে আহিলে। তাৰপাছত কালিও মস্ত বৰষুণ দিলে নহয় তাৰ পাছত পাপাও কলে যে মাত তাক সিয়াতে থাকিব দে আজি তাৰপিছত আজি আৰু পিয়াগ দিয়াৰ কথা আছে পথাৰত সেইকাৰণে আজি খতিহে কৰ ছে ডিউটি যোৱাও নাই ৰাতি গুচি গৈছে ন উম
ঠিকে আছে দিয়া তুমিও তাইক চম্ভালা ময়ো কাম এটা আছে কৰি লঙগে।
অ অ দিয়া দিয়া। অহ